কাত খাই অ, কাত খাই গ'ল পতককে।
আচ্ছা।
মোৰ মানে চেনিতো হজম নহয় কিয় বা নাজানো দেই মই মানে চুগাৰ টেষ্ট কৰোৱা নাইদেই কিন্তু মোৰ মানে ডক ক্তৰে কৈছে যে, মোৰ চুগাৰটো এনেই কমেই আছে হা, এবাৰ মানে চুগাৰ টো বহুত কমি গৈছিলে মাথাঘূৰাই পৰি গৈছিলো। তেতিয়া মানে এনেকে চকলেট কিবা-কিবি খাবলৈ দিছিলে মোক তেতিয়া মানে তেতিয়া ভাল আছিলে আৰু মানে ডক্তৰে কয় মানে মাজে-মাজে যে মি মিঠাটো খাবা একদম মিঠাটো এৰি দিলো অ, মানে প্ৰব্লেম হৈ যাব।
তাকে অ, গাত মিঠাও লাগে অলপ
কিন্তু মানে মোৰ কি হয় নাজানো মানে মই ৰসগোল্লা আৰু পায়স নিচিনা বস্তুবিলাক মানে মই এক্দম খাব নোৱাৰো। মোৰ মানে মিঠাত মোৰ এনেকুৱা লাগে মানে মিঠাত হয়তো মোৰ প্ৰব্লেম নাই মোৰ প্ৰব্লেমটো গাখীৰত চেনি ঢালিলে হয়।
আচ্ছা,
মই মানে গাখীৰত চেনি ধলা বস্তু বিলাক খাব নোৱাৰো মানে। মই মানে গাখীৰটো ডাইৰেক্ট মানে এনেকে পি, দিব পাৰো মানে অ, গাখীৰ মই ডাইৰেক খাই দিব পাৰিম কিন্তু তাত মানে চেনি দিব নহ'ব। কিন্তু মানে গাখীৰৰ পৰা যেতিয়া কিছুমান বস্তু বনাই ন। পনিৰটোৰ বাহিৰে মই গাখীৰ পৰা বনোৱা ব বেলেগ খাবই নোৱাৰো। উম পনীৰটো বাৰু মোৰ ভাল লাগে দেই আৰু দৈ টো ভাল লাগে মানে মাজে মাজে এই বেংগলী মানুহে যে বনাই মি দৈ অ মোৰ সেই দৈটো খাই বেছি ভাল লাগে আৰু যে বেংগলী মানুহ বিলাক বৰ ধুনীয়া দৈ আনে কিন্তু তেওঁলোকৰ নিচিনা দৈ বি ভাল দৈ বিচ ৰি তাৰে কোনেও নাপাও জানানে? মানে মি ঠি দৈ নহলেও সিহতি বৰ ধুনীয়া দৈ এটা আনে।
গম পাও আৰু কিমান গাঢ়া
বেষ্টগ্ৰিয়েণ্ড জনী এ বেংগলী ন সেই কাৰণ মানে সিহঁতৰ ঘৰ চিল প কি চিলাপথাৰ ফালে। ত মানে আমি চিলাপথাৰত ফুৰিবলৈ গৈছিলো মোৰ আৰু এজনী ব্যস্ত ফ্ৰেণ্ড আৰু মই অ তেতিয়া মানে তেহতৰ ঘৰত আমাক ভাত খোৱাৰ পাছত মানে দৈ খাবলৈ দিছে
মিস্তি দৈ
মিষ্টি দৈ নহয় সেয়া নৰ্মেল দৈয়ে দিছে হা কিন্তু ইমানে মি হা আমি মানে সুধিছিলো যে মিস্তি দৈ নেকি কৈছে নহয় নহয় এয়া নৰ্মেল দৈ আমাৰ ইয়াত এনেকুৱাই ধুনীয়া দৈ
আচছা মানে পুৰা গাৰহা ক্ৰীম ক্ৰীম থাকে নে
অ অ ক্ৰীমৰ নিছি
হা মই তেনেকুৱা দৈ মানে মোৰ মোৰো বহুত ভাল লাগে
উম উম কিন্তু মানে বেলেগকে দৈৰ পৰা নাইবা গাখীৰৰ পৰা যিবিলাক বস্তু বনাই এতিয়া চাহ চব বা লাচঁচি হওক ন মোৰ সেইবিলাক মানে মই খাব নোৱাৰো ৰাইতা
মানে ৰাইতাটো খাও দেই কিছুমান ৰেষ্টুৰেণ্টত যেনেকে বিৰিয়ানীৰ লগত ৰাইতা বনাই
হয়
কিন্তু সেই ৰাইতা বিলাক খাওঁ
আত্ছা
উম সেইটো এনেই বেয়া নালাগে কিন্তু মই ইমান বেছি ভালো নাপাওঁ বাৰু কিন খাই মানে পি খাব পৰাকে মই ভাল নাপাওঁ ময় মানে এনে ৰাইতা ৰাইতাত টো দি লৈ পেলাই এনেকে বিৰিয়ানী বাইতটো মানে ভাল লাগে তেনেকে খালে
আচ্ছা
অ মোৰতটো সকলোতকে ভাল লগা বস্তুতটো চিকেনি হয় আৰু
উম এটো মানে মই মই মানে কি জানা লোকৰ ঘৰলে গ'লে মানে মই এনেকে খুদা ভাত খাই ভাল নালাগে মানে
আচ্ছা কি
অ চিকেন মই মানে কৈ দিওঁ হা আগতে মই বহুত লাজ কৰিছিলো আগতে মানে কিবা সেই লোকৰ ঘৰলৈ যাম আকৌ লাজো লাগে ন কবনো কিন্তু আজিকালি মানে মোৰ লাজ চাজ নালাগে আজিকালি মানে মই এ মই মোক যেতিয়া তুমি খাবলৈ মাতিবা মই নোখোৱা বস্তু এটা বনাই তুমিনো কি কৰিবা ন যেতিয়া মানুহক আলহী খাবলৈ মাতে আলহীয়ে ভাল পোৱা বস্তু বনাব লাগে মোৰমতে হয়নে নহয়
হয়
সেইকাৰণে মানে মোক যোনে ভাত খাবলৈ মাতে মই মানে কৈ দিওঁ যে মই কিন্তু মা- -ছ খাই বেয়া পাও মই এনেকে মাংসহে খাওঁ দ এনেকে কম আৰু এনেকে কৈ দিওঁ যে মই বেছিকে চিকেন নাইবা মটন এই দুটাইে খাই ভাল পাওঁ এ হাঁহটোও ভাল পাওঁ দেই মই। নাই নাই মই চব খাওঁ। মই মাংস বুলি কলে চব খাওঁ কিন্তু পাঠা পাঠা বুলি এটা মাংস আছে সেই মাংসটো নাখাওঁ মানে কি জানা মানে খাচী মাংস বুলি কিছুমানে মানে পাঠাৰ মাংসটো বেচে।
অহ।
সেই তাৰ মানে ননা মানুহে মানে চিনি নাপাব এতিয়া পতককে যদি তোমাক পঠাই দিও তোমাক তুমি মানে সেইটো কেতিয়াও চিনি পাব নোৱাৰিবা বুজিছা? আমি মানে দেখিলেই চিনি পাই যাওঁ যে কোনটো খাচি আৰু কোনটো পাঠা হয়।
আমিতো নাখাওঁৱেই!
কিন্তু মানে মই নোখোৱাকে থাকি নোৱাৰো মই মানে মাজে মাজে ভাবো যে কেনেবাকে ভেজিটেৰিয়ান মানুহৰ ঘৰত বিয়া হৈ গ'লে মোৰ কাৰণে প্ৰব্লেমেই হ'ব।
নাই কিয় হব।
উম। মই মানে একেবাৰে নোৱাৰো যে চিকেন নোহোৱাকে থাকিবলৈ পনিৰটো খাই থাকিলে একো নাই। কিন্তু মানে চিকেনৰ ঠাইতো পনীৰে ল'ব নোৱাৰে দিয়াচোন।
জানো মাজে মাজে লাগে জানো।
উম মানে মোৰ এতিয়াও ইমান মন গৈ আছে খাবলৈ মানে নিজে বনাই মেলি খাই নিজৰ এনেকে মানে মন গৈ আছে। সেইকাৰণেও মোৰ মাহীহঁতৰ ঘৰলৈ যাবলৈ মন গৈ আছে মানে! মাহীহঁতৰ ঘৰত গলে আমি খোৱা হয়েই ন!
হয়, হয়।
সেইকাৰণে ঘৰলে মানে এতিয়া ঘৰলে যাবলৈ মন ইমান নাই। কাৰণ কিয় জানানে? ঘৰলৈ গ'লে বৰ বেছি দূৰ হৈ যায় গুৱাহাটীখন। অ', সেইকাৰণে মানে গুৱাহাটীতে থাকিব মন আছে কিন্তু মানে যেতিয়ালৈকে একো জব এ এটা নহয় তেতিয়ালৈকে মানে মই মাহীৰ ওচৰতে ভাইটিটোক চাব পাৰিম ন?
তাকে মইতো বাৰু চাই আছো
বেছি দূৰ নহয়ে ন মানে এশ টকাৰ ভাড়া আৰু। সেইকাৰণে। উম কোৱা!
মানে মই আৰু মা ভাবিছো দেই!
অ', অ'।
বিয়াৰ পিছত নগাঁও যাম বুলি।
অ', অ'।
এই টিলিঙা মন্দিৰ যে আছে যে
অ', অ'।
তাত মইতো গৈ আহিছোঁ। মাৰ যাব বহুত মন আছে।
অ', মাহীহঁতৰ ঘৰত সোমাই আনিবা।
তাকেইতো মই ভাবিছোঁ মানে আজি ডিউটিটো কৰি কেনে, বাৰটা মানত ওলাই দিম।
আজি?
নহয়, মই কৈ আছোঁ, কথাটো একজাম্প'ল এটা।
অ', অ'।
ওলাই দিলোঁ, এদিন তোমাৰ মাহীৰ ঘৰত থাকিলোঁ। ৰাতি মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলো। তাৰ পিছত মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি কেনে আমি ওলাই দিলোঁ।
অ', অ', কৰিব পাৰা তেনেকে।
কেনেকুৱা ভাবিম
অ অ পাৰি পাৰি, পাপাকো লৈ যাবা গ'লে।
পাপাৰটো সময় নাই।
পাপাৰ কোনে ভাত বনাই দিব অকলে থাকিলে?
সেইটো হয়, বাইদেউ আহিব।
উম! উম!
বাইদেউ দুদিনৰ কাৰণে আহিব আৰু।
কোন পায়েল বা?
পায়েল বাটো নাহিব
নিশা বা আহিলে আকৌ বাচ্ছাটোক কোনে চাব? উম
অ', তেতিয়াতো ডাঙৰ হৈ যাব ন। অ', কি?
তাকে হে।
কিন্তু আমাৰ যাবতো মন আছে।
উম! এতিয়াই যাব পাৰা পাইল বা থাকোঁতে। অহ
তাকে চাওঁ দিয়াচোন, কি কৰোঁ।
তাকে।
মাক সুধি চাম, যদি যাই লৈ যাম।
উম! উম! মৃত্যুঞ্জয় মন্দিৰটো বৰ ধুনীয়া দেই।
তাকে, মইতো গৈছোঁ।
উম! তুমি গৈছা নেকি?
মই গৈছোঁ, বাইকত গৈছিলোঁ।
আমাৰ মাহীহঁতৰ ঘৰটো বেছি দূৰ নহয় মৃত্যুঞ্জয় মন্দিৰলৈ
হয় নেকি? কিমানমান দূৰ হ'ব?
মই সেইটো নাজানো নহয়, কিন্তু মানে বেছি দূৰ নহয় বুলি জানো আৰু।
আচ্ছা, এতিয়া আমি আমি যদি যাও মাহীহঁতৰ তাত ক'ত নুমিব লাগিব?
ইয়াৰ পৰা গ'লে আহতগুৰি বাছ ষ্টেণ্ডত নামিব লাগিব।
হয় নেকি?
উম! আহতগুৰি ব্ৰীজখন পাৰ হৈ মেলি নামিব লাগিব। তোমালোকে মানে সকলো ড্ৰাইভৰে চিনি নাপালেও, কিছুমানে পায় দেই। এই পীয়ুষ হাজৰি যে সেই পীয়ুষ হাজৰিকা ঘৰ পাৰ হৈয়ে নামিব লাগিব।
আচ্ছা।
উম উম
তাৰ ইমানটো নাজানে ন তুমি তুমি যদি তুমিতো এতিয়া আছিলা ন
অ আহঁতগুৰি ব্ৰীজ পাৰ হৈয়ে নামি দিব লাগে দোকান কেইখনমান আছে
আচ্ছা পাৰি তেনেকে যাব
হয় হয়
তুমি গু তুমি যদি তুমিতো গুৱাহাটীতে আছা ন এতিয়া তুমি যদি যোৱা তুমি তোমাৰ লগতে যাব পাৰিলো হয়
অ অ এতিয়া আকৌ তোমালোক আকৌ আজৰি হোৱাৰ লগতো কথা লওঁ
ৰাতিটো আমাৰ এতিয়া ঢালাইৰ প্ৰগ্ৰাম চলি আছে
উম উম।
ঢালাই মানে জুলাইৰ পাঁচ ছয় সাত তাৰিখ মানে পাঁচৰ পৰা দছৰ মাজত।
উম হম।
চাও কি কৰিব পাৰো।
কাইলে তুমি মোক থৈ আহিবা গে কালিও।
অ মই থৈ আহিম দিয়া।
অ অ।
উম ঠিক আছে অ শুই যাম মইও শু। টুপনি ধৰিছে গুড নাইট শুভৰাতি।
উম উম শুবা।
নাইপ